অ এয়া খাই উঠিছো ত খালে
মই এয়া খালোঁ দিয়া
উমম
অ ওচৰ খুৰী এজনীয়ে সুধিছিলে কঠালৰ আচাৰটো কেনেকে বনাইছিলা বোলে
কঁঠাল আছে আৰু মই সিজা কঠাল খিনি সিজা লৈছিলো
এই যেনেকে আমি মুচি বনালে সিজাই লও তেনেকেই আৰু
অ বেছি সিজাব নালাগে ত তেনেকে আৰু অকনমানকে সিজাই অলপ অলপ অ অকনমান সিজ এ ল পেলাই
চিটি মাৰি দিছা নে নে কি
না চিতিি ন মাৰলো উ চিটি মাৰিলা বেছি উম চিটি হব
অ
চিটি মাহিলা বেছিিকে কজি যাব পগতে
উম উম তাইছৰ
তাৰ পাছত ৰ'দত দিছো
অ তাৰপিছত
দিন দিল নেকি
অ হালধি নিমখ খানি পেলাই দিমনে ন
সিজাওতে অকমান হালধি দি বুজি পাৰিবি
অ অ িক এতিয়া মানে কালাৰটো হ'ব আৰু তাৰপিছত
সি যাওঁতে অকমান নিমখ খালে সেই দি দিলা নিমখটো দিলা তাত কমাই যায় এনে নসোমাই পাত
অঁ নোসোমাই যে, সেটো কাৰণে।
তাৰ পিছত ৰ'দত দি এ তেল মচলা দি পেলাই সানি পেলাই ঘৰত ভাঁলে হৈ গ'ল।
অ তেতিয়া হৈ যাব এনে সেই মচলা কি কি দিছিলা তুমি
মছালা, জিৰা তাৰপিছতে ধনিয়া জইন গুটি
কৰি লৈছা আৰু।
অঁ জিয়া উম।
অঁ। কলা জিৰাতো গুৰি কৰি দিছা নে এনেকে হেৰি পাচপুৰনৰ টাইপত এনেকেই দিছ
ক'লা জিৰাটো পাঁচপূৰণৰ টাইপত দিছো, ইয়াত আজওইন জিৰা গৰামুৰি
অঁ।
গোটেই খিনি ধৰি ল অলপ ৰ'দত দি পেলাই শুকুৱাই গুৰি কৰি পেলাই তাতে দিছা আৰু ন, মানে বস্তু- বস্তুখিনি তেলটো গৰম কৰি পেলাই সানিচা, নে তেলটো কেঁচা তেলতে
নাই তেল উতলাব লাগিব, তেল উতলাই তাতে অকমান অঁ উতলা অকমান তাতে দি পেলাই অকন ভাজা নিচিনা কৰি
অঁ, অঁ, তেতিয়াহে মানে বটলত সোমাব।
উম, উম।
টো নিজৰ ইচ্ছা অনুযায়ী দিলেই হ'ল আৰু।
উম। উম।
অঁ, এই ওচৰ খুৰ এজনীয়ে বহুত আছে আচাৰ বনাই যে। তেওঁ বোলে হেৰিয়া- মানে কঁঠালৰ আচাৰটো বনাই পোৱা নাই আজিলৈকে। কৈছে মই শুনিহে আছো। কিন্তু মই খাইও পোৱা নাই, মই বোলো বহুত ধুনীয়া হয় আমাৰ ঘৰতে বনাইছিলে বো কৈছে অঁ মই কৈছে নহ'লে এইবাৰ আৰু কথা হালোৱা আচাহ বনাই পেলাই কৈছে ব্যৱসায়তটো কৰিব পাৰিম আৰু তেতিয়া- আচাৰতটো বেছি মাৰো অলপ- নেমু অলপ দিবনে সুধিছে নেমু-
অ অলমান নাই মোৰ চতেয়া যিবা লাগিবিব
অ অ। তেতিয়া মানে টেঙাটো হ'ব আৰু অকণমান ন এনেইতো আৰু কঁঠালটো টেঙা ন- গই।
উম বেছি টেঙা হলেও কঠালটো খাব বেয়া লাগিব আকৌ
অকণমান দিব দিম আৰু
উম
চিনলৈ থাকে থাকিলে তেতিয়া ভিনেগাৰ দিব আৰু
উম গাই দিব অ আগিলা নালাগে দিব
অ সেই শুইজনীয়ে বহুত আচাৰ বনাই মানে মো ব্য়ৱসায় কৰে আৰু আচাৰ ব্যৱসায় আছে তেওঁৰ মানে আত্মসহায় গোটৰ পৰা যে এয়া যে অলপ আগতে যে দহ হেজাৰ কে যে পাইছিলে যে
উম
সেই দহ হেজাৰ দি পেলাই মানে তাই মানে স আচাৰ ব্য্ৱসায়তটো কৰে আৰু
উম জানাই এতিয়া কঠাল নেলাগ দিলে আৰু কঠাল লাগা হেতেন সৰকে বনাব
অ আমাৰতো কঁঠালজোপা কি হ'ল নো তুমি মানে কাট ি দিলা যে সেইটো কাৰণে চাগৈ এইবাৰ লগা নাই
উম ভাল লাগছিলে মেহীদ এৰ ঘৰ পৰাহে আনিছিলো মে সটো এৰ কাপ ইয়াত আানি লোৱা আৰু তাক এডখৰ খালো এডখ ত সে হ চাহ বনাইছিলো কে অকমান উম তাক
আক গোটেই খিনি নবনাও বুলি পেলাই দিলা অলপ মানও বেয়া হব বুলি ইমান ধুনীয়া হৈছিলে আচাৰ খিনি এনেও আমাৰ মানুহ খহ অলপমান ধৰি লওক তাকো দিব লাগে অলপমান কমকো দিব লাগে ন সেইটো কাৰণে আচাৰতটো অলপ বেছি চিয়ে বনাব লাগিছিলে তুমি আকৌ কমাই বনালা আৰু
বোলো খাবলৈ বেয়া খাব আকৌ তেল মচলা খাব পায়নে যাবহে
অ সেইটো কাৰণে এয়া মোক মানে কৈছিলে খুৰী জনীয়ে কৈছে আ কঁঠালৰ আচাৰটো কৈছে- শুনিহে আছো খাই পোৱা নাই কিন্তু কৈছে তুমি কৈছে এনেই তুমি জানানেকি মইছো মই নাজানো মোৰ মায়েহে এদিন বোলো বনাইছিলে। তাৰ পিছত মই বোলো দিয়া হ- দিয়ক বোলো আপোনাক বোলো সুধি পেলাই মই জনাম আৰু- সেই বুলি কৈছো তাৰপিছত সে সুধিছিলে আজি আকৌ মই বোলো মই সুধি পেলাই জনাম। এতিয়া মানে কৈ দিব লাগিব আৰু তেওঁ বনাব তেতিয়া এতিয়াও- কঠালটো পোৱাই নাযায় যাব চাগৈ নেকি ন।
পুৱা যাব কঠাল
এতিয়া পাব জানো এতিয়াতো অলপ ডাঙৰে হৈছে- ছে চাগৈ-
অকণমান ডাঙৰ হৈছে ইমানো হেৰি হোৱা নাই ডাঙৰ-
ডাঙৰ হোৱা নাই ন আৰু কুমলীয়াতে হলে বেছি ভাল অলপ ডাঙৰ হলে বেছি ভাল।
ভাল হয়।
ভাল হয় ন? আমাৰো কঠালজোপা কেঁচাই খোৱা কঠালহে আছিলে ন? মাৰজোপা -
উম উ।
সৰু সৰু অ কঁঠালৰ এইবাৰ কঁঠাল নালাগিলে যদি- দি কঁঠালৰ গুটি দি পেলাই আৰু সাৰ দি পেলাই আঞ্জা খাব পৰা নাযাব আৰু নহলে।
উম। খ ভ লাগি মই কিনি আনি -
অ কিনি আনিয়ে কঁঠাল আনিব লাগিব সৰু সৰু ফুটৰ কঁঠালটো যে- কিনি আনি- মামাহঁতৰ লগা নাই নেকি বাৰু কঠালি এইবাৰ? অ কিয় কঁঠাল কেইজোপা- কাটি দিলে নে কি?
কঁঠাল যা মৰি গ'ল সিহঁতৰ-
তুমি এইবাৰ যাওঁতে কি মামাহঁতৰ কঁঠাল দেখা নাই মাহী এইতাহঁতহে লাগিছে নেকি?
উম, মামাহঁতৰ মৰি গল।
কেনেকুৱা সৰু সৰু ফুটৰ নে নে ডাঙৰ?
হও হও
সৰু সৰু মাহী আইটাহতৰ ঘৰত গ'লে নহলে এটা প কাইলৈ লৈ আহিব পাৰিবা যদি যোৱা তুমি ন'
অ জানো এতিয়া কি হয় যোৱা। হে হেৰি এ সিহঁতৰ কঁঠাল নাথাকে ব' উলিয়াই খাই।
অ খাই দিয়ে নি'
উম উম
মানে সৰুতে খালেহে আৰু
সৰুতে ভাজি চাজি খালেহে থাকে উম পকালে নাথাকে সেনে গেলি গেলি পৰি যায়। এ বলা খাই দিয়া
বৰলুৱা মানে?
এ এটা পোক।
অ অ পোকটোৱে খাই দিয়ে কাণে মানে লওক কঠালতো বেয়া হৈ যায়গৈ মিঠা চাগৈ। সেইটো কাৰণে খাই দিয়ে নেকি আৰু।
অ জানো কিয় খাই।
অ মিঠা কঠাল চাগৈ সেইটো কাণে খাই দিয়ে চাগৈ নহ'লেনো আৰু কিয় খাব ন'।
উম এই পাই দুটা এটা দুটা এটা পায় কিন্তু গেলি যায় যে বেছি কিভাগ
অ এনে আমাৰ মামাহঁতৰ কঁঠাল কেইটা ধুনীয়া আছিলে হয়। সৰু সৰু ফুটৰ একেবাৰে সৰু সৰু হয় ন' কঠাল কেইটাও তেনেকুৱা কঠাল যদি কিবা হে আনি পেলাই ৰুই দিব লাগে গম পাইছা।
অ
খাবলৈ কৰিবলৈও ধুনীয়া হব তেতিয়া আৰু কেইবছৰমান তে লাগিবই ন' হয় আৰু হয়
অ লাগে সোনকালে
আমাৰ এনেও বায়ে খনো ডাঙৰ যেতিয়া অলপ পিছফাললৈ ৰুই দিব পাৰা।
উম টেষ্ট পাম অকমান পানী হলে পানী হলে অকমান দিগ দা
অ অলপ মাটিটো উঠাই লব লাগিব।
মানে চাল ভালাগ হয়
উম, অলপ মাটিিতটো উঠাই ললে। তেতিয়া মানে ধৰি লও, গছ পুলিবিলাক ৰুব পাৰিবা আৰু।
উম।
লেচু জোপাতো শেষেই হ'ল চাগৈ ন।
আহ খালোঁ। বাদল-সবাই বাদুলিয় খালে আৰু।
অ, লাগিছিল জানো ইমান। বেছি লিচু লগাই নাছিলে ন এইবাৰ অ, মামাহতৰতো লেচু নাইকিয়াই হ'ল। গছো নাই সিহঁতৰ এতিয়া ন। সিহঁতৰ পৰাহে আমি আনি পলে লোৱা এইটো পুলি আৰু।
উম, বামাহঁতৰ নাইকিয়া হ'ল।
অ, এই কলম দিব পাৰিলে, কলম দ কোৱাচোন মানে স্কুলৰ মানে চকীদাৰ দাদাটোৱেও কৈ আছিলে। যদি আৰু ভনমাক কলম দিয়া, এটা দিবাচোন আৰু এনেকে।
অ, মইনো কেনেকে দিম গম মেকী মানহজনীয়ে কলম আকৌ।
নহয় কোনোবা যদি দিয়ে। এই কাম কৰা পাানৰ পাৰিটো আহিলে।
ক ন বেপাৰীটো কৈছো দিয়ে আহ, ন নাহ লৰা
সি দিলে তেতিয়া ধৰি লও আমাৰো এটা দিব দিবা লগতে ধৰি লওক সিও এটা নিবলৈ আৰু সিও লৈ যায়।
অ, তাকো কৈছ তই এটা লৰা যাবি আমাৰ লগত দিবি। এতিয়া পিছফালে ৰুই দিম আৰু বোললে আৰু টা এডাল নালাগিলে এডাল লাগিব। বহ
এটা ন সেনেকুৱা কুৱা হ'ব এডাল লাগিলে এডাল লাগিব। এডাল নালাগিলে, এডালটো লাগিব ন। যিকোনো এডাল লাগিলে খাব। পামা ন, লেছ ছিজনৰ ফল যেতিয়া খাব পালেই হ'ল আৰু।
এইবাৰাহে কেইটামানহে লাগিলে আৰু এটাঠানতহে লাগিছে কেইটামান। বাকি নালাগিলে এইগেইটাখে উম তাকো বাদ- লে খালে আও-
শিবাৰ কিন্তু লাগিছিলে ন? কিন্তু বৰষুণৰ কাৰণে মানে লেচুটো বেয়া হৈ গ'লগৈ।
উম কিবা বৰষুণ বেছি। তাকে-
সেয়া বৰষুণতে মানে লেচু বিলাক কলা পৰি গ'লগৈ ন?
উম।
আৰু পকি গ'লগৈ বেছিকে হয়? ছিগি দিয়াৰ পিছতে মানে লেচুটো বে বেয়া হৈ গ'ল।
এবাৰ ভাল নাছিলে সে কম-। কে লাগিলে।
অ সেয়াই সেয় এইবাৰ ভাল হল আকৌ কমকে লাগিলে সিবাৰ আকৌ বেছিকে লাগিলে। কিন্তু সেই বৰষুণৰ কাৰণে লেচুটো বেয়া হল। সেইকেইদিনতে আকৌ তুমি কাম কৰা-। মানুহ নাপালা আৰু হয়নে? উম দিয়া হব দিয়া ন। উহ।